কি কৰিছ?
এয়া আচো দিয়া
অ ভাত ছাত খালানে নাই?
ভাত খালো বাৰু এতিয়া এনেই খোজকাঢ়িব ওলাই আহিছো এপাক
অ খোজকাঢ়া নেকি ৰাতি ৰাতি ৰাতি খোজকাঢ়া নেকি?
অ এপাক ইনেই ওলাই আহো তোমাৰ এই গাঁৱৰ তিনিআলিটোৰ পাৰ এনেই উভতি যাওঁ এপাক
অঁ সেয়া
তুমি কি কৰি আছা?
বাকী ময়ো ভাত কেইটা খাই পেলাই শুৱলে আহিছো আৰু
অ', ঠিকেই আছে।
সেয়া কলো খবৰ -খবৰ খাতি ভালে তোমাৰ?
মোৰ ভালেই দিয়া।
অ', ঘৰৰ ফালে?
ঘৰও ভালেই আৰু আছে আৰু মা বেমাৰ চলি আছিলে এতিয়া ভাল হ'ল বাওঁ।
অহ, কি বেমাৰ হৈছিলে?
এই তোমাৰ কঁকালৰ বিষ।
অ',
তোমালোকৰ মাহতৰ ভাল হে?
ডক্টক দেখাইছিল নাই?
দেখাইছোঁ- দেখাইছোঁ দেখাই আছোঁ বাৰু কঁকালৰ বিষ সোনকালে ভাল নহয়েই।
নহয় অ, বৰ এইডাল হেৰি বেমাৰ।
উম, হৈয়ে থাকে মাজে - মাজে।
উম,
বাকী তোমাৰ মাহঁতৰ ভাল? হেল্ল', হেল্ল', অ, বাকী তোমালোকৰ মাহঁতৰ ভালনে?
ভালে- ভালে অ।
আহ, ও।
সেয়া তাকে বোলো তোমাক ফ তুমি বহুদিনৰ মূৰত ফোন কৰিলা।
উম, এ টাইমে নাপাওঁ অ
উম, কামলে যোৱা নাই?
নাই- নাই মই কামডাল এৰিলোঁ বেলেগ এটা কামহে বিচাৰি আছোঁ
অহ, এৰিলা নেকি?
এৰিদিলো তোমাৰ পইচা -চইচা কম দিয়ে নুপোচাই একেবাৰে।
অহ ', এনে মই সৰু সুৰা এটা কৰি আছোঁ আৰু দিয়া। ঘৰখন - ঘৰখনতো চলাব লাগিবয়ে।
উম, মই তোমাৰ এই চেলুন এখনহে খুলিম চাগে আৰু।
অ',
চুলিয়ে কাটিম আৰু মই।
অহ ', হয় সেইকাৰণে চেলুন তেলুন নাই যদি বা ভাল লাভ এটা পাবা।
নাই নাই এডোখৰ চেলুন নায়ে আজিকালি সৰু হোৱাকে অকণমান ছাইডক খটকেইটা কাটিলেও পঞ্চাশ টকা দিব লাগে সেইকাৰণে চিলুন এখন খুলিম চাগে
অ চিলুন এখন খুলিলেও আকৌ তাৰ আকৌ ফেহিলিটি বিলাক অকণমান ভাল কৰি দিবা
উম
মানে অলপ
তোমাৰ এই পাৰ্লাৰ টাইপে কৰিম চাগে।
পাৰ্লাৰ টাইপ অ, পাৰ্লাৰ টাইপ কৰিলে ধৰ তোমাৰ
এই মানুহো এণেকা যে চুলি -তুলি ষ্ট্ৰেট কৰি ৰং -চং কৰিব পৰা চব কৰিব পাৰি।
অ',
কাণচান ফুটাম।
অ',
তাৰপিছত ল'ৰা মানুহ এনেকা কাৰ্লি‌ কৰিম ৰং কৰিম।
অ', এনে তুমি -তুমি এনে মানুহ -চানুহ ৰাখিবা নেকি তাত?
মানুহ লাগিবই দুটামান।
অ
পোৱা নাই এতিয়ালৈকে তুমি কি কৰিবা নেকি?
মই নকৰো মানে মোৰ এনেকুৱা ভাল চুলি তুলি কাটিব পৰা ল'ৰা এটা আছিলে। সি মানে হেৰি আইটিয়া আইটিয়া লৈছিলে।
অ
আই তিয়াত তোমাৰ দৰে যেনেকুৱা পা এনেকুৱা পাৰ্ট থাকে নহ বিউটি পাৰ্লাৰ
অ সেইটো শিকিছিলে
শিকিছিলে অ
তাৰ কৰ্চ কমপ্লিট হ'ল নহয় ন?
হল হল তোমাৰ দুবছ দুবছৰ কৰ্চ আছিলে কমপ্লিট কৰিলে
কৈ চাবাচোন তাক এবাৰ হা
মই এনে কৈ দিয়াছন ন।
উম তুমি কৈ পেলাই মোক জনাবা লাগে মানে মোক।
অ এনে কি কোৱা কোৱা
আৰু তোমাৰ ছোৱালী এজনীও এনেকা লাগে চাগে পাৰ্লাৰ খনলে উম
ছোৱালী এজনীও আ ছোৱালী এজনীও আছিলে অঁ। আ গাৱ গাঁৱৰে গাঁৱৰে এই মানে আমাৰ ঘৰ। ঘৰৰই অলপ অকণমান ওচৰতে।
অ তুমি কৈ চাবাচোন মই তোমাৰ খোল ৰম ৰুমতটো বনোৱা হ'ল বাও চিচা-তিচা চব লগালোঁ
অঁহ
এ অপেনিংহে কৰা নাই দে তাত। দিন এটা চাই পেলাই মই পূজা কৰিবলৈ দোকানখন খুলিব লাগিব।
দিব লাগিব অ।
ঘৰলত পূজা পাতিব লাগে এতিয়া আকৌ ৰুমতো ললে।
অঁ সেই তুমি মই তোমাক কৈ পে সুধি পেলাই কম।
উম
এনে এইফালে কলোকো ওলাই যোৱা নাই?
নাই ওলাই যোৱা নাই তোমাৰ। ফুৰিব যাম বুলি ভাবি আছোঁ বা।
অঁ ক'ত যাবা বুলি ভাবিছ।
এই তোমাৰ সেই চাইডে যাওঁ নেকি, লাডাখ পিনে এবাৰ।
আদা খোৱা।
উম, বহুত সপোন আছিলে ব লাডাখ ৰাইড এটা মাৰিবলৈ।
সপোনটো চবৰে দেই এইটো মানে লাডাখটো বুলি ক'লে আৰু মানে গা চা মানে কিবা কিবা কিবি লাগি যায় হয় নে।
উম, তোমাৰ এইয়া বাইাক খনো ললো ৰাইড মাৰিম বুলি এতিয়া ৰাইডে মাৰিব নোৱা হৈছো লগ নাই। হয়।
লগ নাই নেকি?
লগ হ'লে পইচা নিমিলে।
অঁ
এই বছৰ লাষ্ট। ত মানত সেনেকে লাডাখৰ ফালেই যাওঁ নেকি এবাৰ, অঁ মো- মই মাজতে প্লেন এটা বনাই আছিলোঁ, যাবা নেকি তুমি ট্ৰেইনত জালোঁ হয়।
অ পাৰি ক'ত যাম বুলি ভাবিছা?
এই তোমাৰ কেদাৰনাথ যাবা?
জানা
অঁ
সেই এতিয়া - এতিয়া বৰফ পৰি নাথাকে জানো তাত।
এতিয়া খুলি আছে নেকি, খুলি আছে এতিয়া।
খুলি যাব পাৰি।
খুলিলে - খুলিলে তোমাৰ হ'ল দু - দুম দেৰমাহ দুমাহ মানে হ'ল খোলা।
অ, এনে কেতিয়া মানে যাম বুলি ভাবিছা তুমি মোক যোৱ গ'লে মোক কবা মই যাম।
এ আগষ্ট মানত যাম বুলি ভাবিছো চবে মিলাই পইচা চা মিলাই পাতি একদম।
অঁ
তোমাৰ মোৰ লগত যাব আৰু চাৰিটা।
অ, আৰু মোৰ দুটামান মিলাই ল'ম।
মিলাই ল'বা কোনোবা এনেকুৱা ভাল - ভাল লগৰ ল'বা দেই ফটো আমি লগৰ নলবা। এবাৰ - এবাৰ কি হৈছিলে জানাই নহয় এই আগৰ ৰাইডটোত যাওঁতে আমি।
সেইটোৱেতো অ,
ওলোটা ফুল্দা মানুহ কথা কবও নাজানে বেয়া বিশেষ কৈ দিয়ে জাগে তাকে। সেইকাৰণনে ভাল ল'ৰাৰ দুটা ল'বা।
অঁ
লাগিলে নললেও নাই তুমি গলেও হ'ব।
অ, হ'ব বাৰু দে মই ভাল ল'ৰা যদি নাপাওঁ তেনেহ'লে মই অকলে গুচি যাম।
মানে উল্টা পোল্টা কে লগাব নহ'ব যোৱাবাৰ পইচা এনেকে খাই কৰি পইচা চইচা নিদিয়াকে আহিছে। দিগদাৰ ন বেয়া লাগে ন।
বেয়া লাগে সেইটোৱেতো সিহতেও কিবা এটা কৰি পেলাই চুলাই হয় নে নহয়।
উম, নি দে ফটোৱামি কৈ থৈ আহিছে বেয়া লাগে ধেত।
সেইটোৱেতো হ- হ - হ
ভাল লব লগৰ।
এনেই তুমি - তুমি ভাল জেগা এটা কলা আৰু কেদাৰনাথ বুলি- মই ভাবি মই ভাবি আছিলো বহুদিন। অ, মৌ ভাবি আছিলো যাম - যাম বুলি।
উম, সেইকাৰণে কৈছো এইটো চবৰে সপোন থাকে ন।
সপোন থাকে অ, আকৌ এনেকুৱা ধৰ টাইম চাইমো নাপায় যাবলৈ। আগষ্টৰ - আগষ্ট এনেকে বক জু চুতি দি দিলে
তোমাৰ আগষ্ট মাহত মানে হেৰি পৰিব বলবৌমৰ মাহ।
অ',
তোমাৰ সেই তেতিয়াই যাব পাৰিম বহুত ধুনীয়া লাগিব আমাৰ গৈ।
অ মানে এনে - এনে কি কিমান মানকৈ তুলিলে হ'ব?
তোমাৰ লাগিব চাগে এটা হাতত পোন্ধৰ বিছ হাজাৰকে।
বিছ হাজাৰ মানকৈ ন?
খৰচ হবটো তোমাৰ যোৱা, ৰুমত থকা ভাড়া-চাড়া চব খোৱাবো আনকি পানী বটলো কিনি খাব লাগিব।
কিনি খাব লাগে সেইটোয়েতো আজিকালি চব বস্তু কিনাই নহয় জানো।
উম, সেইটোৱেতো উম
আকৌ বস্তু বিলাকৰ দামোহে যি আৰু।
তুমি চব। পাই যোৱা ধৰক বাহিৰতো তুমি ওলাই গলে চব কিনিয়ে খাব লাগিব।
কিনিয়ে খাব লাগিব সেইটোৱেতো। বাকী
তুমি যদি ফিক্স একদম যাবাই নে ফিক্স তুমি
মই ফিক্স ফিক্স তুমি মোক যেতিয়া যোৱা মোক ফোন এটা কৰিলেই হ'ল।
তেনে মই লগৰকেইটাক জনাই দিম আৰু এটা যাব বুলি।
অ তুমি মোক দুদিনমান নহয় বা এদিনমান আগতে জনাই দিবা। মই পইচাকেইটা যোগাৰ কৰি পেলাই
অহ
যাম ময়
হে তোমাৰ বাইকখন পিছে যে বেয়া হৈ আছিলে ভাল কৰিলানে?
আহাল মানে, ভাল মানে তোমাৰ ইঞ্জিনটো চিজ হৈছিলে।
অ
চিন ইঞ্জিনটো তাৰপাছত বনালো পাঁচ হাজাৰ টকা এটা দি পেলাই।
উম এ তাতকে তুমি হেৰি কৰা বেছ ছি দিয়া নতুন বাইক এখন ওলাইছে সেইখন লৈ লোৱা ভাল এ ওলাইছে নহয় মানে নতুন বাইক এখন লৈ লোৱা, তোমাৰখন পুৰণা হৈ গ'ল ন।
সেইটোৱেইটো আকৌ নতুন বাইক এখন লবলে তুমি আক পইচা কেইটামান যোগাৰ কৰিব লাগিব নহয়।
লাগিব বাৰু কিন্তু তুমি এখন বেচি পেলাই ই এম আই টো ফাৰ্ষ্ট ডাউন পেমেণ্টটো দি দিব পাৰিবা।
অ তাকে ভাবিছো কিবা এটা তাকে মানে এইবিলাক এ প্ৰথমতে ধৰ কিবা বাইকখন ধৰ ইঞ্জিন-চিঞ্জিন চিজ হ'ল তোমাৰ পিছত ভাল কৰাৰ পিছত আৰু এটা-দুটা সৰু সৰু প্ৰব্লেম ওলাই থাকে।
ওলাই ওলাই সেইকাৰণেতো ক'লো মই তোমাক এবাৰ এ পুৰণা হলে বাইকৰ প্ৰব্লেম ওলাই দেই।
সেইটোৱেইটো অ
নতুন হৈ থাকিলে ভাল, পুৰণা হৈ গ'লে তোমাৰ এই এটা পিছ- এটা বেমাৰ ওলাই থাকিব বোলে।
কিব অ। বাকী ত তোমাৰ হেৰি তুমিটো বাইক ললা?
উম মই তোমাৰ হেৰি ললো এইট থ্ৰী নাইনটি এডভেঞ্জাৰখন কেটিয়েমৰ।
অ ভালে লাগে বাৰু বাইকখন।
উম তোমাৰ এখন মাইলেছো ভা ৰাইড কৈব- টো কাৰণে লৈছো যে ৰাইডিঙৰ কাৰণে।
অ এনেই মডিফিকেশ্যন দিলা নে নাই?
মডিফিকেশ্যন তোমাৰ সেনেকে দিয়া নাই হেৰিহে দিছো এই চাইডত বৌছ বক্সকেইটা যে লগাই পিছ- ফালে কেৰ বক্স এটা লগাব পাৰি যে
পাৰি পাৰি অ, অ, অ, অ।
সেই গাইড কৰিবৰ কাৰণে বস্তু চস্তু নিবলৈও সেইকেইটা লগাই ল'লে ভাল মানে বান্ধি কৈ নিবলৈ।
অ।
পিছত সেইকেইটা লগালো।
অ।
এ ৰবা খৰচে হৈ থাকে বাইকত লগ বস্তু ধেইৰ লগাব আছে আৰু।
সেইটোৱেইতো আজিকালি বস্তুবিলাক যি দাম আৰু তুমি অ অ ক'ক অঅ অকণমানি অকণমানি বস্তুবিলাকতে কিমান দাম।
সেইটোৱেইটো মই সেইদিনাখন ফিল্টাৰ এটা লগাইছো তোমাৰ চাৰিশ নে পাঁচশ টকা সৰু। এই ইঞ্জিনৰ ভিতৰত লগাই তোমাৰ তেল তেল যে টানে যে।
অ।
তেলটো চফা কৰি ইঞ্জিনত পঠিয়াবলৈ সেই ফিল্টাৰ এটা থাকে সেইটোৰ দামেই ইমান বহুত লৈছে। একেবাৰে অকমানি হাতটো সমান।
সেইটোৱেইটো অ। তোমাৰ ধৰা এটন সৰু নট এটাতে তোমাৰ কিমান টকা লয় ডেৰশ দুশ টকা পৰি যায়।
উম দামী বাইকবিলাকো সেইটোে বেয়া আকৌ বস্তুৰ দাম বহুত।
সেইটোৱে। মানে ত আমাৰ এতিয়া কম দামী বাইক বিলাক ধৰিলোৱা এতিয়া সৰু সুৰা এনেকুৱা ধৰ এইবিলাক য'তে ত'তে পাই যায়।
অ আকৌ এইবিলাক নাপাও নহয় অৰ্ডাৰ দিব লাগে, আকৌ ধেৰ দিন ৰখিবও লাগিব।
তিব লাগিব।
বাকী যে হেৰি অইত
মো এনেই বাইক বাইকখন তুমি হেৰি ইনষ্টলমেণ্ট লৈলা নে নে কেচ পইচা দি লৈলা?
কেছ দি লৈছো।
কেচ দিলা কেচ দি ললা ন।
অ অ শুনাচোন তোমালোকৰ লগৰ কোন কাৰবা এ তাত সেই এ ভাল একজষ্ট হ'ব নেকি বাইকত লগোৱা?
একজষ্ট মানে মোৰ ল'ৰা এটা চিনাকি আছিলে বাৰু। তাৰ দোকান আছে এনেকে একজষ্ট, একজষ্ট হেলমেট
মানে ছেকেণ্ড হেণ্ড লাগে মোক। নতুন ডাল বহুত দাম পৰিব এ এই বেজ থকা একজষ্ট ডাল যে তোমালোকৰ গাঁৱৰ ঋষি নামৰ ল'ৰাটোৰ তাত যে আছিলে যে
একা ববিত চ্বৰ চ্বৰটো যে
নহয় লং লং ডাল নেকি?
তাৰ তাত চটডাল লগোৱা আছিল লে।
অ অ খালি চাউণ্ডটো ভাল লাগে মানে মো। সি বেচিব নেকি তাক সুধিবাচোন। এতিয়া খুলি থৈছে বোলে নিবিছে।
অ মই সুধিম ৰখা। তাৰ মানে বাইকখন এতিয়া মই বহুত দিন দেখা নাই বাৰু তে।
অ।
সি চ সি কাৰ এখন কিনিলে নহয়।
অ গম পাও বাও কিন্তু বাইকখনৰ একজছদাল খোল খোলাকে সিদিনাখন বাপেকে চলাই আছিলে।
অ।
তোমাৰ এষ্ট টকেকজছদালে লগোৱা আছে।
অ, অ।
সেইকাৰণে কৈছো খুলি থৈ দিছে নেকি? বেচে বেচে সুধি চাবাচোন বেছে যদি মোক জনাবা। অ বাকী উম, তোমাৰ হেই